হেল্ল
হেল্ল' অঁ কি কৰি আছা?
শুনিছা নে?
অ কি কৰি আছা?
এ আছো এনে। তুমি?
আছো মই এনেই শুই।
ন ভইচটো বহুত সৰুকে আহিছে একদম।
হা!
তোমাৰ ভইচটো একেবাৰে সৰু আহিছে?
এতিয়া? হেল্ল
হেল্ল'!
অ কোৱা।
অ কি কৰিছা?
এনেই শুই আছো, তুমি?
এয়া ময়ো আছোঁ এনে। কি খোৱা-বোৱা কৰিলা? মই খোৱা নাই বাৰু এতিয়াও।
আচ্ছা।
বাকী তুমি এনে কি কৰি আছা এতিয়া?
এতিয়া এনে।
মানে ঘৰতে আছা নে পঢ়ি আছা নে কিবা জব কৰি।
পঢ়ি আছোঁ। আচ্ছা তুমি?
মই তোমাৰ ঘৰতে বাৰু এতিয়া।
অ, প কিমান লাগে পঢ়িলা নে পঢ়ি আছা?
মই তোমাৰ মেট্ৰিক পাছ কৰিলো তাৰপাছত এনেকোৱা মেকআপ শিকিছিলো। মিকআপ শিকাৰ পিছত মিকআপ শিকা কমপ্লিট হল আৰু এতিয়া ওলালে কৰিলে যাওঁ আৰু।
আচ্ছা। কিমান দিন শিকিলা?
তিনিমাহ।
অহ।
বাকী তোমাৰ ঘৰ?
মোৰ ঘৰ ওদালগুৰি।
অ।
তোমাৰ?
মোৰ ডেকাৰ গাঁও।
আচ্ছা, এনেই এতিয়া মই এতিয়া ছেকেণ্ড ইয়েৰ।
ছেকেণ্ড ইয়াৰ ন।
অহ।
তোমালোকৰ একজাম হৈ গৈছে।
অ অ।
উম।
মানে এতিয়া ঘৰত এনে আছা আৰু মেকাপ শিকি কিনি।
অ অ মই এতিয়া মানে ঘৰত এনে আছো মেকাপ চেকাপ ওলালে কৰিলে যাওঁ আৰু এইটোতো সদায় নোলাই ন তোমাৰ বিয়াৰ চিজেন ৰাস ভাওনা এনেকুৱাত ওলাই আৰু।
অ কেতিয়া শিকিছিলা নে শিকি উঠিছাহে?
উম হ'ল তোমাৰ মোৰ।
আচ্ছা।
মানে, এবছৰ হোৱাগে নাই আৰু।
উম! উম!
কি উঠা? বাকী ঘৰত? মোৰ ঘৰত আঁ ভাইটি, মই, আকৌ বা দুজনী আছিলে, বিয়া দিলে। মা আছো আৰু আইতা, ককা।
আচ্ছা।
তোমাৰ?
মা, দেউতা, মই আৰু ভন্টি।
অহ। তোমাৰ ঘৰ দূৰ আছে, ন' অলপ?
উম! নে, কি কৰি আছে, মাহঁতে?
বাকী, মই, তুমি তেজ, দৰং কলেজত পঢ়া নেকি বাৰু?
নাই, এইপিনে ওদালগুড়িত, ওদালগুড়িতে পঢ়োঁ।
অ'! দৃশ্যটো চাই পেলাই মানে, দৰঙৰ- দৰঙৰ নিচিনা লাগিলে। আমাৰ তেজপুৰত
আচ্ছা!
বাকী, কোৱা আৰু?
উম! মাহঁতেনো, খবৰ ভালে ইহঁতৰ।
অ'! ভালেই, তোমালোকৰ?
আচ্ছা! আমাৰো ভালেই।
উম! এনেই তুমি, আগলৈ গৈ মানে, কিটোত, কি কৰিম বুলি ভাবিছা? মানে, পঢ়াটো কমপ্লিট হোৱাৰ পিছত।
পঢ়াটো, কিবা এটাটো কৰিবলে, মই মানে, এতিয়া চিলাই শিকি আছোঁ।
অ' অ'!
তিনিমাহ হৈ গ'ল শিকা আৰু এক মাহ মান শিকিম ভাবিছোঁ!
উম!
এতিয়া?
ঠিকে আছে। নহ'লে, কিবা এটা নহয়, কিবা এটা কৰিব লাগিবই ন'।
অ'! কৰিবতো লাগিবই, কিবা এটা নহয়, কিবা এটা। আৰু তুমিতো, এতিয়া এনে ঘৰতে থাকা? মেকআপ-চেকাপ এনেক কিবা কৰিব আহিলে, মানেহে যোৱা চাগে?
অ'! যাওঁ। মানে, আৰু তোমাৰ এনেকুৱা, একজাম বোৰ ওলাই থাকে যে।
উম!
এনেকুৱা, থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেডৰ, এইবোৰ দি আছোঁ বাৰু। এতিয়া, আগষ্টত আকৌ, ফৰ্ম- ফিলাপ কৰিব লাগিব।
অ' অ'!
একজামৰ কাৰণে, দি আছোঁ, কি হয় নাজানোঁ আৰু।
উম!
কাৰণ, এনেকুৱা মানে, বাহিৰা একজাম বোৰ ওলাই থাকিলে, দি থাকিব লাগে বোলে, বহুতে দিয়ে থাকে, আজিকালি বাৰু।
ট্ৰাই কৰিব লাগে চবতে। কোনোবা নহয়, কোনোবাটোতো হৈ যাব না।
ভিডিঅ'টো। বাকী, ভাইটি কিমান বছৰ তোমাৰ?
নাই, ভণ্টি আছে। ভন্টি ক্লাছ টেনত আছে, এতিয়া।
অ'! তোমাতকৈ বেছি সৰু নহয়, মানে ন'?
নাই, ইমান সৰু নহয়।
উম! মোৰ ভাইটি সৰু বাৰু। তাৰ বেছি বয়স হোৱা নাই।
উম! বহুত গৰম!
কি ক'বা! মই তোমাৰ জুলাই এক জুলাই মাহটো, যেতিয়াৰ পৰা সোমাইছে। তেতিয়াপা, বেছি গৰম হ'ল।
অ'! সেইদিনাৰ পৰাই বহুত গৰম! কিন্তু, আজি ৰাতি অলপমান বৰষুণ দিছে। দিলে হ'লেও এতিয়া গৰমে আৰু।
এতিয়া অকমান ঠাণ্ডা ঠাণ্ডা লাগিছে বা বৰষুণ আহা নিচিনা হৈছে ইফালে।
অ।
বতৰটো, এই বৰষুণো নালাগে, ৰ'দো নালাগে মানে, অকল মানে, ডাৱৰীয়া টাইপ কৰি আছে, ধৰ এনেকুৱা, বতৰটো হ'লে ভাল লাগে। আৰু ইমান গৰমত মানুহ-চানুহ মৰি যাব দেই।
উম! আৰু ফুৰিব যোৱা নাই ক'তো?
ফুৰিব যোৱা নাই বাৰু এতিয়া কতো আমাৰ মানে ভাওনা আছিলে ইয়াত।
অ অ।
তোমাৰ তিনি চাৰি তাৰিখে হৈ আহ আহে টোপনি খতি হৈ আছে এইকেদিন।
অ।
ত সেইকাৰণে যোৱা নাই।
আত্চ্ছা তেনেকে তেনেকে প্লেন কৰা নাই যাবৰ কাৰণে।
যাবৰ কাৰণে এতিয়া কৰা নাই বাৰু আৰু এই গৰম দিনটোত ক'তো যাব মন নাযায় এনেকে ওলাই।
উম কিন্তু ঘৰটো কিমান থাকিবা আৰু এতিয়া কলেজলোত বন্ধ আছে না ক'তবা যাম, ঘৰত থাকিও আমনি লাগে আও আমি যাম।
তোমাৰ এই গৰমটো অকণমান কমিলেই যাম আৰু।
উম আমি শিৱসাগৰত যাম বুলি ভাবিছো তেৰ তাৰিখে।
অ অ।
উম মানে এনেকা বাছত লগৰ বিলাক আছে, থাকে।
ওম ওম। আমি তোমাৰ মাজতে গৈ আহি লৈ নাজিৰা গৈছিলো চিনি পোৱা চাগে।
নাই কোনফালে আছে এইটো।
তোমাৰ এই যে অগ্নিনাথ বাবা মন্দিৰ যে
অ অ।
তাত গৈছিলো আমি তোমাৰ বেছিদিন হোৱা নাই আজি এমাহো হোৱা নাই নেকি? তাত ফুৰি কৰি তাত গ'লো মন্দিৰত গ'লো তাৰপিছত আকৌ আহি তোমাৰ এনেকুৱা শিৱসাগৰ গ'লোঁ।
উহ।
গোটেই ৰংঘৰ কাৰেংঘৰ বিলাক চাই কৰি আহিলো মানে ৰাতিপুৱ ৰাতি তিনিটা বজাত গৈছিলো আমি ৰাতিপুৱা গৈ মৰ্ণিং পাই গলো মানে মন্দিৰ।
ছে ৰাতি আমি অ ঘৰ আহি বোনে ঘূৰি ধুনীয়াকে পাই গৈছো হি। এই ৰাস্তা গাড়ীত গ'লে অকণ প্ৰব্লেম হয় কিন্তু মানে তোমাৰ নিজৰ গাড়ী গ'লে ধুনীয়াকে আহি যাব পাৰি।
নিজৰ গাড়ী হলে ভাল। আমিতো এনেকে বাছত যাম নেকি, সৰু বাছ থাকে না।
উম যিহে দূৰ।
উম দূৰে আমাৰ ফালৰ আমাৰ ফালৰ পৰাতো বহুত দূৰ।
উম। আমাৰ আমাৰ ইয়াৰ পা বাৰু তোমাৰ আমাৰ ইয়াৰ পৰাই কিমান দূৰ জানা পাঁচ ঘণ্টামান লাগি যায়।
উম।
তোমালোকৰ তা পা তেনে আৰু দূৰ হ'ব?
অ।
উম। আমাৰ ইয়াৰ পা গুৱাহাটী অকণমান ওচৰ হয় বাৰু।
অহ।
উম।
ভোক লাগে। তেজপুৰ গৈছোঁ এনেকে, দুবাৰ দুবাৰমান গৈছোঁ চাগে! তেনেকৈ ফুৰা নহয় মানে এনেকে কামত কেতিয়াবা বৰষুণ দি আছে নেকি?
বৰষুণ মানে তোমাৰ অহা নাই এতিয়াও, কিন্তু মানে বতৰটো অকণমান ডাৱৰীয়া কৰি আছে।
অ মানে এনেকে মাত খুন্দিব নলগীয়া আছিলে।
নাই ফেন চলি আছে যে।
অ অ। আমাৰ পিনেতো লাইটে নাই লাইট অহা যোৱা কৰি আছে ইমান ডিষ্টাৰ্ব গৰমত থাকিব নোৱাৰি।
সেই গৰম দিনত লাইটবোৰ বেছি কাটে ন?
উম, ৰাতিটো ইমান গৰম পকাত শুব লগা হৈছে। ইমান গৰম।
এই গৰম দিনত তোমাৰ মানে লাইট কেইটা উৎপাতটো বেছি হয়।
অ' বেছি অ। বেছিয়ে কৰে নেকি ইহঁতি কেইটা, গৰমত থাকক কোৱাৰ নিচিনাই লাইটোৱে অফ কৰি দিয়ে।
উম
লাইটোৱে এনেকুৱা, তাপিছতে এনেকে ঠাণ্ডা দিনতো তেনকা লাইট নাযায়েই বেছি, গৰম দিনতহে ইমান লাইট যায়।
অঁ
এইকেইদিন বেছিয়ে ডিষ্টাৰ্ব কৰিছে, ৰাতিটো শুৱই নোলাই ৰাতি লাইট নহ'লে।
বৰ অশান্তি লাগে দেই।
তেনে ঘৰত খেতি কৰে?
নাই আমাৰ এনেকে মানে খেতি চেতি কৰা নহয় মানে, এনেকুৱা গাঁৱৰ জেগা নহয় যে।
অ, টাউনত মানে?
টাউনতে মানে আও, চেণ্টাৰ এনেকুৱা আৰু এনেকুৱা আৰু গাঁৱৰ নহয় এতিয়া আমি গাঁৱৰ পৰিৱেশবিলাক ভাল পাওঁ মানে, আমাৰ ইফালে তেনেকুৱা নাইয়ে।
অ' অ'।
আছে মানে যাব লাগে অলপমান।
উম।
এতিয়া আমাৰ ইয়াৰ পৰা মেইন টাউনলৈ তোমাৰ যাবলৈ বেছি দূৰ মানে, মানে টেম্পুত যাব পাৰি আৰু টমটম টেম্প
অহ
বেছিদূৰ নহয় মানে। মানে গাঁৱৰ পৰিৱেশটোও আছে, বহুত কম আছে।
উম
তোমালোকৰ সেইফালে চাগে, আছে চাগে ন?
অ' আমাৰ ইপিনে খেতি কৰে।
তোমালোকৰ ঘৰত?
ঘৰত আছিলে মানে এইবাৰ, বেলেগক আধি কৰিব কৈছে। দিছে আৰু বেলেগক কৰিবৰ কাৰণে।
উম।
মানে বুজি পাইছা? এনেকে দিয়ে মানে আধি কৰিব দিয়ে বেলেগক, মানে আধা আধা হয় আৰু যোনে কৰে তাক দিয়া আধা আৰু আমাৰ আধা তেনেকে।
অ অ।
হেনেকে কৰে।
তেনেকৈ হ'লেও ভালেই বাৰু, আৰু অকলে কষ্ট হয় চাগে ন?
অ বহুত কষ্ট হয়, আৰু তাতে এতিয়া গৰম দিনত যে হাজিৰা মানুহে নাপায়। আমাৰ এইপিনেটো পাঁচ টা বজাত নহ'লে ছয়টা বজাৰ পৰা ধান দুই আৰু এটা নহলে বাৰটা বজাত উঠিয়ে যায়, নোৱাৰি ইমান গৰমত।
উম।
আৰু আমাৰ মানে ইয়াত এইফালে খেতি চেতি কৰা নহয় যে, শাক-পাচলি কিনি আনিয়ে খাব লাগে আমাৰ।
উম।
হেল্ল'।
অ।
বোলো শাক-পাচলিবোৰ কিনি আনি খাব লাগে আমাৰ ইফালে।
অ তেন্তে ইফালেটো টাউনবিলাকত তেনেকেই হয় আৰু।
উম।
মাহীহঁতেও গুৱাহাটীত থাকে, তাৰ পৰাও কিনি কিনি আনে এনেকে। কিনি কিনি খাই চব।
কিন্তু তোমাৰ ঘৰত মানে খেতি কৰি ৰোৱা পাচলিটো সমান মানে হ'ব নোৱাৰে। সেইটোতো গছৰ পা একে পুৰা ছিঙি আনা হয় ন? খাইও ভাল লাগে সেইটো। সে তোমাৰ বাহিৰত কিনিবলে যোৱাটো কিমান খাৰ দি পেলাই বনায়।
অ, বহুত।
উম। তুমি তেনেকেই মানে কিনি খোৱা হয় আৰু। আৰু আমাৰ ঘৰত এনেকে নাইও যে খেতি কৰা মানুহ, জেগাও নাই।
উম।
তেনে এতিয়া ভাত নোখোৱা?
ভাত তোমাৰ বনাই আছে মায়ে, খাব লাগিব।
আটছা।
গৰমত গৰমত ভাত-চাতো খাব বব মন যোৱা নাই।
জল্দি এটা বাজি গ'ল।
উম। ঠিক আছে দিয়া পিছত কল কৰিম ন। উম।